হেল্ল'। শুনিছ নে নাই? শুনিছ নাই? হেল্ল'।
শুনিছ নাই?
মই শুনিছো তই? তই শুনিছ নাই? মই শুনিছো।
কি কৰিছ?
এয়া ভাত খাই উঠিছো৷
আহ কিহে খালি?
ভাত এই আজি ভাজি ভাতহে গৰম যে বহুত সেইকাৰণে দালি চালি নবনালো গৰমতে।
অ', হয় পাই আ বহুত গম ইমান ৰ'দ দিছে।
কিবা হৈ গৈছেগে মানুহ গৰমতে আহ। অ', হেৰি! বাকী ভালে আৰু?
অহ। দিনত
দিন কি গৈছিলে? দিনত হেৰি মানুহ এজনী মৰিলে নহয় ভতিয়াই দিবলৈ গ'লো। তাৰপা আহি মেলি উম। গৰু গাইত লাগিলো। অ'। তাৰ পা গৰমতে একদম তিনিবাৰ চাৰিবাৰ গা ধুইছো।
ইমান গা কেলেই ধুইছ আৰু বেমাৰত পৰিবলৈ।
বেছি গৰম উঠিছে। আকৌ এতিয়া লাইন নাই শুব নোৱাৰি আৰু আজি বহি থাকিবগে লাগিব। কেতিয়া জানে? এ আহিছে গৈছে আহিছে গৈছে লাইনটো।
অহ কৰবাত কিবা হৈ আছে চাগে।
নাজানো পাই স্মাৰ্ট মিটাৰ লগাই পেলাই এতিয়া গতি দেখুন নোহোৱাহে ধৰিছে।
অহ। মা আছে বাৰু ওলাই।
উম, তাৰপা সেই সেইদিনাখনো সোমাল সাপ এটাৰ ভিতৰত আজিও সোমাইছে সোমা আজি বাৰান্ডাত।
বাহিৰ বাৰান্ড
বাহিৰৰ বাৰান্ডাত? উম, উম মাৰিলে বাৰু।
অহ।
অহ, বেছি গৰম যে ৰ'দ দিছে আৰু বা
উম, মাৰ ৰাস্তাটো বা বাহিৰ ৰুমত বহি থাকিলে পাৰ হোৱা দেখি থাকিবি ইফালৰ পৰা সিফালে। ইফালৰ পৰা সিফালে কালি নে পৰহি বহিয়ে আছোঁ একদম মস্ত এটা গৈছে সেইটো বোলো অ' এইটো গলি গলি যোৱা আজি ছোৱালীক ভাত খুৱাই আছিলো কি ন তেনেকুৱা এতে সেই এটা পা
উম। ছোৱালী পৰীক্ষা কেনেকুৱা হৈছে?
পৰীক্ষা ভালে হৈছে বাৰু এইকেদিন। প পাৰিলে গোটেইখিনিয়ে পাৰিছে কাইলৈ দিনটো গ'লে শেষ আৰু পখিলা ছবি আছে ছবি কাৰ চিন্তা নাই।
পৰহিলৈ এডাই হ'ব?
পৰহিলে এদাই হ'ব অ'। হেৰি ইটো কি গাটো ভাল নহয় তাইৰ।
উম।
ভাল হয় মানে বেলেগ একো নহয় এইটো কি এ সন্ধিয়া লগা চেম্পু টেম্পু দি মূৰ ধুলে কালি
ধুলে কালি হ'বলা!
তাৰপিছত সেই মই হাক দিছো তেতিয়া বোলো ধুব নালাগে। গাটো অলপ অলপ হেৰি হৈ আছিলে তাৰপিছত হেই কথা নামানিলে ধুই দিলে।
উম। তাৰপৰা এতিয়া জ্বৰ নাই ত কাহী অলপ অলপ গা ধুলে লাগিছে পানী লাগি আছে। আবেলি বেলাই লোৱা আবেলি বেলাই লৰা ছোৱালীয়ে হওঁক ডাঙৰে হওক মূৰ ধুব নাপায় আগবেলাতে ধুব লাগে নুধুলে ধুবই নালাগে।
মই আগ দিছো তই কথা নামানিলে আকৌ ধুই দিলে। তাৰপিছত সেই উম দিনত কাহি আছিলে ৰাতি
কি আছিলে ৰাতিপুৱা কুহু কুহু মাৰি মাৰি আছে। তাৰ পিছত সেই
উম। উম, ঔষধ যেনিবা আনিবলৈ নহ'লে এই পিছবেলালে বোলো মানে স্কুলে গ'ল নহয় সিহঁতৰ।
ইহঁতৰ
তাৰপা মই বোলো সেইটো কি পিছত সদায় খুৱোৱাময়ে তাৰপৰা খুৱাম বুলি ভাবোতে যেনিবা সেই কাহটো কমিলে। এতিয়া নাই সকাৰণে খোৱা নাই তাৰপা গৰম পানী আকমানে ভৰি হাতৰি হাত চব মোহি মি হেৰি কৰিল ঘূৰাই দিলো দিম এটা বাজি ভাত খুৱাই দিলো।
উম।
তাৰপিছত এতিয়া সেই তাকে সেই নহৰু তেল চেল অকমাণকে খানি মেলি দিওঁগে নেকি।
ইমান গৰমত নহৰু তেল সানি নিদিবিচোন মৰি যাব। এতিয়া এই মিঠাতেলকে খানি দিব লাগিব অকমান। অকল মেডিচনৰ মেডিচ যেনকে মাথা মাৰি নাথাকিবি হেৰি ঘৰুৱা দৰবো খুৱাই দিবি।
ভাবিছিলো ঘৰুৱা তপ ধৰ দৰৱ খুৱাম বুলিয়ে ভাবিছিলো তাৰ পৰাৰা হেৰি আকৌ ভাল হোৱা দেখি নুখোৱালো আৰু ভাল হৈছে যেতিয়া এনেইনো কেলে খুৱাই।
উম, ঘৰুৱা দৰৱ খুৱাই দিবি ভাল হৈ যাব অকল ডক্তৰ দৰৱে খুৱাই নাথাকিবি মানে এতিয়া হেৰি গৰমতটো হৈছে যে বহুত বহুত ল'ৰা ছোৱালীয়ে বেমাৰ হৈছে মানে। আমাৰ ইয়াত বহুত পৰিছে ল'ৰা ছোৱালী ডাঙৰে পৰিছে আৰু জ্বৰ
তাকে মই চিন্তা লাগি আছে মই বোলো পৰীক্ষাটো ভালে কুশলে পাৰ হ'ক। অলপ বেমাৰ হ'ব লাগে।
তাক কাইলে দিনটো গ'লে যে হকও আৰু।
উম, ভাল হৈ যাব বাৰু দিয়া।
উম, গৰমত এই তেল চেলবোৰ বকে খানি নিদিবি।
শুনা নাই কালি গৈ ডিঙিটোতে তেল অকন গৰম কৰি পেলাই অকমান লগাই দিলো কাঁহী থকা দেখি।
উম।
তাৰপিছত আজি সেই বোলো তেলৰ নোহোতে খানি এতিয়া জ্বৰ চৰ নাইে বাৰু।
উম।
সিহঁতে কি সেই তালে গ'ল?
তালৈ গ'ল অ' সেই কাইলে সকাম আছে কাইলৈ ৰাতিলে সকাম আছে মানে।
অহ কৈছিলে।
লাগি আছে যে সিহঁতৰ মাহেকীয়া মানুহৰ আকৌ হেৰি কৰিব হাতৰ চোৱা খেদিব।
অ'।
তাৰ পা সকাম সকাম খাই পৰহিলে মানে আহিব চাগে। ৰাতিলে সকাম আছে সিহঁতৰ।
অ', ৰাতি।
ৰাতি অ' সেই মৰা তিথি মানে।
আহ অ'।
বাবা কৰ
নাই খোৱা বহি আছে।
অ'।
অ'। শুবগেনো কেনেকে লাইনে নাই নহয় এতিয়া যিমানহে গৰম উঠিছে নোৱাৰে মানে শুবলৈ।
তাকে একদিন হেটো কি ইমান গৰম দিয়া নাই ৰ'দটো ইমান দিয়া নাছিলো যে। ৰ'দতটো আজিহে দিছে বেছিকে।
সিয়েই নে এনেকে থাকিবলৈ হ'লে কি হ'ব। উম, তহঁতৰ সেইফালে পানী আছ নে নাই?
পানী অলপ বাঢ়িছে বাঢ়িলেও হয় খেতি কৰিব পৰা পানী নবহা বহা নাই নাবাঢ়ে মানে সিমান।
পানী হেৰিয়ত পানী খুলিছে নহয় সেইকাৰণে পানীতটো হৈছে আকৌ।
অহ।
নহ'লে নহ'লে তাকেহে এতিয়া বতৰে জানে বৰষুণ হ'লে ক্ষতি হ'ব আৰু বৰষুণ নহ'লে কি হয় হ'ব আৰু।
তাকেহে উপায় নোহোৱা
চৰকাৰী চাউল পাৱ নহয় তাকে খাই খাই থাকিবি আৰু।
নাই হ'ব। হেৰি নহ'লেও চলি যাব আৰু এবছৰ গুচি যাব এ এ যোৱা বাৰ
যোৱা বাৰো খেতি নখনানো হয় এবাহে খাই পেলাই খাইো এতিয়ালৈকে এবাৰ নে দুবাৰ।
তাৰপা এতিয়ালৈকে কুটোৱা নাই কেতিয়া কুকোৱা এই চত ফাৰ্ষ্টতে কুটোৱা।
উম, উম।
তেতিয়াৰ পৰা এতিয়ালৈকে ঘৰৰ ধান কুটাইে পোৱা নাই। আজি তাকে কৈছো বোলো হেই বাৰিষাটো আগত বোলো তিনি বছতা মান হেৰি উলিয়াই পেলাই শুকুৰাই পেলাই বোলো হেৰি কোটাই আনব লাগিব। এ বাৰিষা দিন কেইটা চিন্তা নাই আৰু।
চিন্তা নাই আৰু আহি উম, আমাহ উম, উম।
আকৌ হেৰি হেটো কাৰণে হেৰি হোৱা নাই।
মই পথাৰলৈ ওলোৱা আগতে দুবছতা মান দায় চাউল উলিয়াই ল'ব লাগিব।
তাকেহে পঠাৰলে গ'লে এলাহু লগে অকৌ ইমান
তাকহে পথাৰলৈ গ'লে এলাহু লাগে ভালে ওলাবই হ'ল আৰু বিছ তাৰিখে গৈছিল লোৱা এবাৰ আছে পিছে
উম।
বিশ তাৰিখে ৰুম বুলিয়ে কৈছে নহয় সেয়া।
উম।
এনেকে ৰ'দ দিলে এইটো গৰম আ?
ঘুচ লোৱা নাই ঘুচ লোৱাৰ সিহঁতৰ
উম।
আমাৰ হেৰি যদি মানে উম-পানী নাবাঢ়িলে ভালেই হ'ব বাৰু একে লগতে গোটেইখিনি ৰুই আজৰি হৈ যাব পাৰু আকৌ এসপ্তাহ মানে লাগিব বেছি নালাগে নহয় এতিয়া আকৌ সেই বেপাৰলৈ যোৱা যোৱা হেৰি নাপায় যে টাইম নাপ
টাইম নাপায় উম। উম। আজি বেপাৰ আছিলেনে নাই? আজি নাই কালি গৈছিলে তাৰ পা আজি নাই কাইলৈ যাব। উম। ইমান গৰমত বকে যাবলৈও নিদিবি আকৌ। নাই আৰু সপ্তাহত তিনটা বাৰ যায়। হাল বালে হাল বায় হাল বালে হাল বায় হেৰি আকৌ পাণ পাৰিব গ'ল।
তাৰ পা আহি আকৌ গৰু খোপা আনিছেহি।
উম, হয় তোৰ আজি গৰমো বেছি।
উম, হে হেৰিয়ত দিয়া গে নে হেৰি পুখুৰী পাৰ ফালে। সেয়াই পানীও হ'ল আৰু।
এতিয়া গৰু এল দিয়ে নেকি?
অ', সেই হেৰি কৰাোৱা নাই যে সেই ফালে বাও সিচা নাই যে সেইকাৰণে তাত এৰাল দিয়ে গে তাকে কৈছে যে ঘাহ চাহ নাই বুলি আৰু কেতিয়া গোৱাল দিম গোৱালিব নিব গ'লে
উম। আমাৰ ইফালে এৰাল দিছে আৰু গোটেইবোৰ মাটিবোৰ বাইছে যে টেক্টৰে।
উম, আমাৰ ফলেবালে এখলপো বাই মেলি আজৰি। এতিয়া সেই শুকাই আছে আৰু সেই বৰষুণ দিলেহে হ।
উম। ট্ৰেক্টাৰ লগোৱা নাই মানে গৰুৱে বাই আছে আৰু।
গৰু
গৰুৱে বাই। উম।
আহ দে সময়টো পাওঁতে বায় থৈছে, সময় নাপালে পতাপত ট্ৰেক্টৰ লগাই পেলাই হে কৰিদিও আৰু।
অ' টোৱা। আমাৰ গৰু চৰু বোৱা বাবলে নাই আৰু ট্ৰেক্টাৰ ডাইৰেক্ট আৰু টেক্টাৰ ৰুব। ৰুব লাগিব অ'।
এ ছোৱালীয়ে কছে বোলে। এতিয়া তাৰলে ঘৰতে দুদিন থাকি আহিমগে বুলি নাথাকেনো ক'তো নাথাকে এইবাৰ।
নাথাকেনো কতো নাথাকে এবাৰ। নালাগে থাকিবলৈ দে এইবোৰ ইমান বেমাৰ হৈছে মানুহবোৰ মোৰ কিবা ভয়ে লগা হৈছে। আজিকালি মানুহবোৰ সেইবোৰ হে সোৱাদে মৰিবলৈ ল'লে সেদিনা আজি বতীয়াটো বোলে। মানুহ ঘৰ মানুহজনী সেই শুৱাতে মৰি আছে।
তাকে হে। সেইজনী সেই টেবলেট খোৱা খেলি মেলি কৰিলে নেকি ঠিক নাই। অথনি কোৱামতে।
হেৰি আছিলে প্ৰেছাৰ আছিলে হেনো আকৌ হাৰ্ডৰ আছিলে বুলি কৈছিলে বাৰু। আমাৰ মানে ছোৱালীজনী মানে। বেয়া, সেইজনী এতিয়া ফাটে কতে থৈছে গৈ নে মোমাইকে। অঘৰ আছে বুলি কৈছিলে, তেজপুৰলৈ নিছিলে সেইদিখন পিছদিনাই। অহাই নাই। লৰাটোলেহে বেয়া লাগি আহিছে অ' মোৰ তাকে মনত পৰি আছে লৰাটো ইমান তা যেন কিবা এয়া বহুত দুখে মানে উ। বুকুখনন খুন্দা মাৰি যেন ধৰি আছে, তেনেকুৱা লাগিছে, ল'ৰাটো দেখি ইমান বেয়া লাগিছে মো। উম।
ডাঙৰ।
আমান দেহাৰ লগ।
আহ
অ' এই বাৰ ছেকেণ্ড ইয়েৰৰ। বাপেকে ছোৱালীজনিয়ে ল'ৰাটোৱে এতিয়া হেৰি আকৌ এই ল'ৰা। তোৰ মানে, উম। বাপেকে পিতেকেহে হৈছে আৰু দিয়া ছোৱালী জনি গটি খেয়া আহে।
তাকে হে।
সিহঁতৰ এ এটাটে যে ভাল লাগে অ' গোটেই পৰিয়ালটো মানে এটা হৈ থাকে যে। অ' সেইটো সিহঁতৰ পৰিয়ালতটো ভাল লাগে মানে গোটেই জা জোৱালিৰ পৰা ধৰি ককাই ভাইবোৰ এটা। মাত কথাৰ ব্যৱহাৰবোৰ ভাল লাগে। অ'। সকামলৈা মাতিবলৈ আহিছে গোটেই চাৰিজনী জা জোৱালী আহিছে আজি। সিহঁতৰ ঘতে গোটেই বোৰে আছে সিহঁতে হৰ্তা কৰতা মানে।
অ'।
মানুহজনী ঘৰ আঠ ঘৰ গো উঠাইদিলোঁ অ' শুকানকে দিছো আৰু সৰহ সৰহকে লৈ গৈছো।
উম। ভালেও।
উম। সিহঁতৰ সেই ঘৰটো মানে বনাইছিলে হে এৰাতিহে হেনো থাকিবলৈ পালে। উম '। আগদিনাখন শুনো ঘৰলৈ সোমাইছে কিবা নিয়ম কৰি। তাৰপা পিছদিনাখননো দিনটো হেনো সেই কাম বন কৰি মেলি হেনো সেই কৰ'বাত ব পৰট আ দিবলৈ গ'ল তাৰ পা আহি ৰান্ধি বাঢ়ি খাই বৈ শুই আছে আৰু সেইদিনা ৰাতিটোহে যি আও।
উম।
আঁকিবলৈ নাপালে। ইমান কষ্ট। কষ্টকে ঘৰ বনাই পেলাই।
তাকেহে।
তাকেহে। অ'। মানুহৰ দেহাৰ ভৰসা নাইকিয়া হৈছে।
তাকেহে।
তাকেহে। হৈ গলে জিমিলে ফোন কৰিছিলি নে কি?
কৰিলো অ'।
কৰিলোঁ অ'।